হেল্ল'!
উম, হেল্ল'!
হেল্ল'!
হেল্ল'! হেল্ল'!
হেল্ল'!
হেল্ল'! শুনা পাইছেনে?
হেল্ল'!
অ', শুনা পাইছা?
অ', অ', কি কৰিছা?
এই বহি আছোঁ এনেই।
আচ্ছা। আজি অলপমান আ, একো নাই এনেই আছোঁ এতিয়া। আজি অকনমান পৰিয়ালৰ কথা পাতোঁ বুলি ভাবিছোঁ।
উম
কোন, কোন আছে তোমাৰ ঘৰত?
আ, মোৰ ঘৰত মা, দেউতা। বা আছিলে বিয়া হ'ল, ভণ্টিও বিয়া হ'ল।
আতছা।
দাদা আছে দাদা বাহিৰত থাকে। ভাইটি আছে, ভাই বোৱাৰী আছে ভতিজা আছে দুটা।
চব একেলগে থাকে?
নাই দাদা বেলেগকে থাকে।
হম, হম, হম।
মা দেউতা থাকে ঘৰত মা দেউতা। বাটোতো বিয়াই হ'ল বা ভণ্টি।
উম, হম, এই কি কৰে দাদা?
দাদা তোমাৰ চাবজেক্ট টিচাৰ।
অ' উম হম।
আৰু বৌ হ'ল এডুকেশ্যনৰ
আটচ্ছা।
দুটা বাহিৰতে থাকে আগৰ পৰা বিয়াৰ পিছৰ পৰা বাহিৰতে থাকে বাহিৰতে থাকে আৰু।
অঁ অঁ অঁ, আৰু বা হঁত?
তাৰপিছতে মোৰ বা ওচৰতে বিয়া হৈছে। ওচৰতে থাকে আৰু।
আচ্ছা আচ্ছা।
বাৰ ভাগিন দুটা আছে। ডাঙৰ ভাগিন ক্লাছ টুৱেলভত পঢ়ি আছে আৰু সৰুটো ক্লাছ থ্ৰীত পঢ়ি আছে।
আচ্ছা।
তাৰপিছতে সেয়া ভাইটি আছে আৰু ভাই বোৱাৰী আছে মা-দেতা।
অঁ। ভাইটিও তাতে মানে তাতে থাকে নে?
হা হা?
ভাইটিও তাতে থাকে।
অঁ তাতে থাকে তাতে থাকে।
মানে ঘৰতে থাকি কৰি আছে।
অ' ঘৰতে আছে।
অঁ অঁ, কিবা কৰে?
ভাইটিয়ে এইয়া বিজনেছ কৰে আৰু দেউতাৰ।
অ' অ' অ'।
উম।
মানে ঘৰৰ পৰাই হয় আৰু কামখিনি।
ঘৰৰ পৰাই হয়, ঘৰৰ পৰা অহা-যোৱা কৰে ওচৰতে আৰু।
অ' অ' অ'।
দোকান আছে, বোৱাৰী টিচাৰ। হাই-হাইস্কুলত কৰে।
উম, হুম হুম হুম।
ভ-ভতিজা দুটা আছে।
অ'।
ডাঙৰটোক ক্লাছ টুত। পঢ়ে আৰু সৰুটো সৰুৱে হৈ আছে এবছৰ হৈছে মাত্ৰ।
মিছ কৰো আৰু।
সৰু হৈ আছে।
উম, হম হম, উম।
বাকী, তোমাৰ কোৱা।
মোৰ ঘৰত মা, দেউতা আৰু ভাইটি।
অহ।
বাকী, অহ' আমি চাৰিজনেই আৰু। অ' মোৰ সেয়া মানে মাৰ ঘৰত এয়া মা-দেউতা আৰু ভাইটি। বাকী, আহ' এফালে হাজবেণ্ডৰ ঘৰত হাজবেণ্ড আহ আৰু সেফালে মা-দেউতা আছে।
হাঁ, হাঁ, অঁ দেওৰ এটা আছে। ছোৱালী নাই নেকি?
ছোৱালী বাইদেউ এগৰাকী আছে, বাইদেউ বিয়া হৈছে আৰু।
অ'
উহু হু, হু, সেইয়াই আৰু। বাইদেউৰ ছোৱালী এজনী, ল'ৰা এটা, সৰু হৈ আছে ছোৱালীজনী- ক্লাছ থ্ৰীত পঢ়ে, ল'ৰাটো ক্লাছ এনেকুৱা হেৰি কিণ্ডাৰ গাৰ্ডেন এনেকুৱাত পঢ়ে আৰু।
তোমাৰ বিয়া হোৱা কিমান বছৰ হ'ল?
মোৰ পাঁচ বছৰ হ'ল। হু, হু।
অ' বেবী আছে।
উম বেবী হৈছে, এ এতিয়া ছিক্স মানচ। ছয়মাহ হ'ল আৰু এহে উম। ল'ৰা, ল'ৰা আ হাঁ হাঁ এহ। ছয়মাহ গ'ল আৰু এতিয়া সাত মাহত প্ৰায় সোমাইছে আৰু। উম' সেই বাকী আৰু চলি আছে আৰু তেনেকেই। দেওৰটো তেনেকে, এতিয়া অঁ- ছমাহ এনেইটো গাখীৰ খাই আছে, লগতে আৰু লাহে লাহে- আ' বেলেগ অলপ খাদ্য হেৰি কৰা গৈছে আৰু।
উম' উম' উম'
ফল ফল হওক, তাৰপিছত এনেক- এই দাইলৰ পানী বা দাইল মানে হেৰি কৰি পেলাই। এহ অলপ বেচি মানে সেনেকে দি। আৰু বাকী ফলবোৰো তেনেকেই আৰু।
অঁ'
আপেল হওক বা এনে মিঠা আলু দিব। পাৰি। ডক্টৰে যিখিনি কৈছে আৰু সেইধৰণে দিয়া গৈ আছে আৰু এতিয়া। আৰু বাকীটো গাখীৰটোৱে খাই এনেই। এবছৰলেকে গাখীৰে- খাব আৰু ভালকে বাকী আৰু লগে ভাগে আৰু বাকী বস্তু বিলাক- এ হৈ থাকিব আৰু। চিনাকি হৈ থাকিব আৰু, উম হো হো উম'। আৰু তুমি ক'ত থাকা এতিয়া?
মই থাকোঁ তোমাৰ- বৰ্তমান এই, উলুবাৰীত আছোঁ।
উম' হু। তাতে মানে হেৰি, ভাড়া ঘৰ নে?
ভাড়া ঘৰতে থাকোঁ আৰু।
অঁ অঁ অঁ ইয়াতে অকলেই আছা।
অকলে আছোঁ।
অঁ অঁ অঁ' আৰু বাকী হেৰি মাঁহত আহেনে ইয়াতে? এ ফুৰিব কাৰণে বা এনে হেৰিত।
আহে মাজে সময়ে বছৰৰ মূৰত কেতিয়াবা।
আহে, উম উম আহিলে ভালো লাগে চাগে।
আহিলে ভালে লাগে।
উমঁ নহলেতো অকলে থাকা যায় অঁ।
আৰু আছোঁ আৰু বাকী খুৱাব কিবা কৰিলা কি কৰিলা?
হেল্লৌ! হেৰি খালো আজি লুচি আৰু আলু ভাজি খালো। উমঁ তুমি কি খালা?
মই হে- ভাতেই খালোঁ্
ভাতে খালা নেকি? ভাত খাই বেচি ভাল পোৱা নেকি?
ভাত খাই ভাল পাওঁ।
উমঁ হো হো ভাত খালে হৈ যায় বাৰু।
ৰাতিপুৱা ভাতেই খাই দিলো আজি।
উমঁ! ভাত খালে তোমাৰ এয়াও হৈ যায়। এনে পেটো ভৰে লগতে আৰু দিনটো লৈ আজৰি হৈ যোৱা নিচিনাই হৈ যায়।
দিনটো লৈ আজৰি।
আৰু কি খাই ভাল পোৱা তুমি?
এতিয়া দুপৰীয়া খোৱাৰ যোগাৰ কৰিব হৈছে।
অঁ লাহেকে আৰু। ফুৰিমৰ তথাপি অলপমান কাটি কুটি থৈ দিয়া যায়।
অঁ! কি ৰান্ধিবা এতিয়া আজি।
আজি বিশেষ তেনেকে নাই একো এনে দাইল ভাত। ভাজি এখন- আৰু লগতে কিবা হয় পাপৰ কিবা তেনেকেই আৰু। ওহো তুমি কি খাবা মই নিৰামিষ হোম নিৰামিষৰ মাজতো আৰু শাক চবজি থাকেই। বিভিন্ন প্ৰকাৰৰ কিবা কিবি খোৱা যায় আৰু।
তোমাৰ হে শাহু আছে বুলি ক'লা নহয় এতিয়া কোনে ৰান্ধে শাহুৱে ৰান্ধে নে তুমি ৰান্ধা?
আহ শাহু ৰান্ধে মাজে মাজে মইও ৰান্ধো। উমঁ মিলি জুলি চলে আৰু তেনেকে মই যিহেতু- নিৰামিষ খাওঁতো নিৰামিষ খিনি- মানে মই ৰান্ধিলেও মানে মায়ে হে বাকী তেওঁলোকে যিহেতু খাই আৰু তেওঁলোকে তেনেকে ৰান্ধে আৰু। ওম ওম উমঁ! ঠিক আছে চলি। বাইদেউ আহেনে ইয়াতে তোমাৰ তালৈ?
খাদ্য আছেই। কম অলপ কম হয় কম হয় অহা। অঁ ভণ্টিও আহে সেয়াই আৰু আজৰি পালে সুবি সময় সুবিধা মিলিলে আহে আৰু।
হুম, হুম, হুম ক'ত কৰি আছে তাই এতিয়া?
ল'ৰাকেইটা ল'ৰাবিলাক স্কুল থাকেতো ল'ৰা ছোৱালীকেইটাৰো স্কুল থাকে। তাইমতো নিজৰো স্কুল থাকে। সেইকাৰণে মানে আহিব নোৱাৰে আৰু বন্ধ পালে মানে আহে আৰু। সময় সুবিধা চাই, তেনেকৈ ইমান আৰু আহিব নোৱাৰে।
আজিকালি তেনেকোৱাই হৈছে সকলোবোৰ আৰু নিজৰ নিজৰ উম ব্যস্ত হৈ থাকে, উপায়ো নাই মানুহবোৰৰ উ সেই আৰু আৰু এতিয়া কি কৰিবা
এতিয়া ময়ো আৰু খোৱা যোগাৰ কৰিবলে হ'ব আৰু লাহেকে দুপৰীয়াৰ।
হম হম আজি কি বনাবা?
আজি, আজি এনে চিম্পুলে বনাম ময়ো নিৰামিষে খাও। দালি কিবা চবজি বনাম, জিকা আছে জিকা চবজি বনাম চাগে
অ অ
দালি বনাব লাগিব।
জিকা আলু এনেকে খাই ভাল লাগে। অ উম হম
জিকা খাই ভাল পাওঁ আৰু মই জিকা আলু।
অ অ এহে কৰিব গ'লে ধেৰ হৈ যায়। হে উম এ হে হে তাকেই আৰু উম উম উম আজি বতৰ কেনেকোৱা?
বতৰ ঠিকে আছে, বৰষুণ নাই বাৰু ৰ'দটো নাইয়ে। বৰষুণ অলপ পেলাইছিলে, ইমান নাই দিয়া আৰু অকণমান পেলালে তাৰপিছত আৰু নাই।
হয় নেকি, আমাৰতো ইয়াত ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। আৰু ইমান যে দিগদাৰ ওলাই যাবই বৰ বেয়া।
অ
উম
জেগাই জেগাই দিছে বৰষুণ।
উম ইয়াতে একদম ৰাতি পুৱাৰ পৰা মানে ৰাতিপুৱা ভালে লাগি আছিলে। তাৰ পিছত যেতিয়া আৰু সময় হৈ আহিছে আৰু কামবোৰ আহি আছে তেতিয়া আৰু ওলাই যাব পৰা নাই যেতিয়া বেয়া লাগি আহিছে আৰু।
বৰষুণো আহিছে।
উম বজাৰ যাবলগীয়া আছিলে। এতিয়া বজাৰো যাব নোৱাৰো, এনেকে গৈয়ো ভাল নালাগে।
অ
তাকে আৰু এতিয়া উপায় নাই আৰু এই ঘৰতে বহি আৰু ৰৈ আছো আৰু বৰষুণতো ৰখক ভালে।
অ
উ তাকেই আৰু বোলো হেৰি কৰো খবৰ এটা লও বোলো। ঠিক আছে নহ'লে
ঠিক আছে ঠিক আছে।